অ' শুনা পাইছো দিয়া হয় অ'। অ' এনেই আছো ৰ'বা তাকে অলপমান আবেলি হ'ব ওলাইছে, চাহ তাহ খাই পেলাই অলপমান খোজ কাঢ়িব ওলাইছোঁ ৰবা।
হয় হয় আজি বতৰটো ভাল দিয়া, খোজ কাঢ়ি ভাল পাবা, বৰষুণ দিছিলে নহয়।
বৰষুণ দিছে ইমান ধুনীয়া পৰিৱেশ হৈ আছে আজি কিন্তু ভালে।
উম উম হয়, আজি মানে তোমাৰ লগত এটা বিষয় লৈ আলোচনা কৰিম ভাবিলো।
অঁ কোৱাচোন।
মানে বিষয়টো হ'ল আমাৰ যিহেতু আমাৰ অসমখন মানে বিভিন্ন মানে উৎসৱ পাৰ্বনেৰে ভৰপূৰ। গতিকে আমাৰ এই উৎসৱ পাৰ্বন সমূহৰ বিষয়ে অকমান আলোচনা কৰো নেকি।
অঁ ঠিকে ঠিকে ভাল ভাবিছা, অসমৰ ইমান মানে ধুনীয়াকে উদযাপন কৰে সকলো
হয় হয় অঁ, গতিকে আমাৰ শিক্ষাৰ্থী জীৱনৰ আমাৰ মানে প্ৰধান প্ৰথম উৎসৱ বুলি কব বলৈ গ'লে আমি সৰস্বতী পূজালৈ অধিৰ আগ্ৰহেৰে ৰৈ থাকো হয়নে?
হয় হয় হয় ইমান ধুনীয়াকে আমি
অঁ কোৱাঁচোন সৰস্বতী পূজাৰ বিষয়ে অকমান।
অঁ সৰস্বতী পূজাৰ মানে কি, প্ৰথম মানে সৰস্বতী পূজাৰ আগৰ দিনা আমি মানে সকলো মিলি জুলি ফালে বন্ধু বৰ্গৰ লগত মিলি জুলি ফালে ধুনীয়াকে মানে কাম সমূহ কৰোঁ, পেণ্ডেল সমূহ আমাৰ বাবে ধুনীয়াকে দায়িত্ব ভাগ লওঁ আমি। মা সৰস্বতীক মানে আদৰাৰ কাৰণে আমি সকলোৱে প্ৰস্তুতি চলাও, সেনেকে আমি টো আগৰ দিনা কটাইছিলো, তোমালোকে কোৱাচোন আগৰ দিনা কি কৰিছিলা?
অঁ হয় হয়। আমি মানে আগৰ দিনা আমি সকলো খিনি কাম কাজ এই তোমাৰ সাজ আ ডেক'ৰেশ্যনৰ কাম কাচ বোৰ আমাকে কৰিব দিছিলে। ছাৰ বাইদেউে আমি তেতিয়া কই এ ডিজাইনৰ মানে পাত বোৰ আনিছিলো আনি মানে আমি সা সাৰ ধুনীয়াকৈ মণ্ডপটো আমি তৈয়াৰ কৰিছিলো নিজ হাতে, কোনো মানে আমি কাৰিকৰ মাটি অনা নাছিলো, নিজেই যি পাৰো আহ ফুল পাতেৰে সজাইছিলো তাৰপিছত মানে কি আৰু সৰস্বতী পূজাৰ দিনাটো ৰাতি পুৱাৰ পৰা একেবাৰে লৈকে মানে বিভিন্ন কাম কাজত মানে মই নিয়োজিত আছিলোঁ। বিচাৰি দিয়াৰ পৰা ডেক্ক বেঞ্চ মানে ঠিকঠাক কৰাৰ পৰা গোটেইখিনি কাম কাজ কৰিছিলো মানে নিজৰ বুলি। আৰু হয় হয় আহ দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিছিলো তাৰ পাছতে সেনেকুৱাই আৰু কিন্তু আজিকালি কি জানানে? এই মানে ছাত্ৰ ছাত্ৰীসকলে আজিকালি যে সৰস্বতী পূজাটো বেছি কি মানে ফেশ্বন হৈ গৈছে এনেকুৱাঁ মোৰ অনুভৱ হয় কি কবা?
অহ, ঠিকে কৈছা মানে এই কিছু বছৰ আগৰ পৰা মানে এনেকুৱা মানে মানে ই সাজ পোচাকক লৈ ইমান মানে মানুহে মানে শিক্ষাৰ্থী সকলে মানে ইমান মানে গুৰুত্ব দিয়ে, মানে মাৰ আশীৰ্বাদ লবই মানে তেওঁলোকে পাহৰি যায় কিন্তু।
আৰু তুমি চাবাছোঁন ইমান দেৰিকৈ আহে তেতিয়া মানে আমি সৰু তেতিয়া ইমান ধুনীয়াকে ৰাতিপুৱা মানে গা পা ধুই পনা তৈয়াৰ হৈ মানে ধুনীয়াকে মাৰ সৰস্বতী মাৰ আশীৰ্বাদ লৈছিলোঁ ৰাতিপ পুৱা, পুৱা সাতটা বজাতে আহি পাওঁ আমি। উপস্থিত হওঁ, সাতটা চাৰে সাতটা আঠটা মানত আজিকালি চাবাছোন মানে মানে ল'ৰা -ছোৱালী সমূহ মানে বাৰটাৰ পিছতে আহে।
তাকেইটো।
হয়ে।
হয়, হয়। এইফালে মানে তোমাৰ মণ্ডপত বহা মানে মানুহ মানুহে নাপ থাকেই-
নাই, নাই। নাথাকে নাথাকে চবেইমানে এই ফটো উঠাত মানে হেঁপাহ লৈ থাকে।
ফটো উঠাত ব্যস্ত হয়। সৰস্বতী পূজাৰ আগতে বিশেষকৈ ছোৱালী খিনিৰ কথাটো ক'বই নালাগে আৰু। সাজোন কছোন কি পিন্ধিম কি নিপিন্ধিম তেনেকৈ থাকে তেওঁলোকে।
হয়, হয়।
মই ভাবোঁ যে সৰস্বতী পূজাক পূজা হিচাপে ৰাখিব লাগে। - এই মানে এনে এনেকুৱা, ‌ ধৰণৰ ফেশ্বন কিবা কিবি এইবোৰ মানে ভাল নহয়। মানে এনে মানে আহ ইমান সাজোন কাছোন কৰাটৈ মানে ইমান যুক্তিসংগত নহয়। পূজাৰ যিহেতু আমি বিদ্যালয়ত আহি মানে নিয়মিত যিখিনি আমাৰ কৰ্মত পূজাত বহিব লাগে। পুজাতপূজাপুষ্পাঞ্জলি লোৱা। সেই ধৰণ সেনেকৈ মানে আমি উদযাপন কৰাটো বিচাৰো। কি কোৱা?
অহ' ঠিকে কৈছা, ঠিকে কৈছা। মানে সেই আৰু এইবিলাক মানে যদি মানে এইবিলাক এৰি ফালে ধুনীয়াকে মানে এই আহে মানে সকলো মানে সোনকালে যদি আহে। তেতিয়াহ'লে সৰস্বতী পূজাখন ইমান ধুনীয়াকে আগবাঢ়িব। মানে বেছি কষ্ট নহ'ব, মানে এতিয়া মানে কি হয়? তেওঁলোকৰ মানে অনুপস্থিতিত মানে এই কি আৰু মানে মানে আধৰুৱা
পূজাখন আধৰুৱাঁ, আধৰুৱাঁ। ঠিক কৈছা ঠিক কথা কৈছা আহ- হয়, হয় এতিয়া সৰস্বতী হয়, হয় সৰস্বতী পূজাৰ পিছতেই আমাৰ হয়, হয়। কি উৎসৱলৈকে তুমি অধিক আগ্ৰহৰে ৰৈ থাকা কোৱাছোন?
সৰস্বতী পূজাৰ পিছত মই আগ্ৰহৰে ৰওঁ আমাৰ এই দুৰ্গা পূজাই হ'ল আমাৰ।
হয়, হয়। ঠিক কথা কৈছা দুৰ্গা পূজা মানে এমাহ আগৰ পৰাই মানে আমি অধিক আগ্ৰহৰে অপেক্ষা কৰি থাকোঁ। যে অক্টোবৰ মাহত দুৰ্গা পূজা হ'ব আমি সকলোৱে একেলগে মিলি জুলি আমি যোৱাবাৰ একেলগে গৈছিলো নেকি পূজা চাবলৈ?
অহ' যোৱাবাৰ নে তাৰে আগৰবাৰ গ'লোঁ বা পাহৰিলোঁ মই। এইটো ধুনীয়াকে এবাৰ গৈছিলো কিন্তু এজন মানে আমাৰ নিয়া শকতকে বন্ধু আছে এ তেওঁৰ লগত মানে গৈছিলো তেওঁৰ গোটেই গোটেই পৰিয়ালটোৱে গৈছিলে বাৰু এই ককাজনো গৈছিল। বায়েকো গৈছিল মানে তেওঁলোক ইমানে ঘূৰে মানে আমাৰ
তেওঁলোক হয় হয় বঙালী মানুহ যে তেওঁলোকে পূজা মানে বুলি ক'লে একেবাৰে আৰু এই পিছত তোমালোকেতো বাচি আহিলা মইহে মানে ফান্দত পৰিলো মই ভাবিছো কিমাননো ঘূৰিব বুঢ়া মানুহ বেছি নুঘুৰিব কি জানি গতিকে মানে গৈ আছো গৈ আছো তেখেতে মানে এই খনতো সোমাই সেইফালে একেবাৰে পাণ্ডো মালিক আদাবাৰি একবাৰে ঘূৰি ঘূৰি সেইখতটো গাড়ী নাপালো সেইদিনা মোৰ লতি গুটি হৈছে পিছত মই মানে দেউতাক মই ফোন কৰি মাটি দি এই মানে এনেকৈ এই ঘৰত ওলাইছো কোনোমতে মই মানে সেই দিনটোৰ কথা মানে কেতিয়াও নাপাহৰোঁ তুমি ভাল মনত পেলালা।
দুৰ্গা পূজাৰ মানে এনেকুৱা পৰিস্থিতি হৈ গৈছিল কিন্তু তোমাৰ মোৰ মানে
তোমালোকতো লাল গনেশৰ পৰা ঘূৰি আহিলা নিকি?
অ হয় হয় হয় তাৰ পৰা আমি মানে ভাবিলো এওঁৰ লগত গ'লে আমাৰ বহুত বিপদ হ'ব কিন্তু মানে, এজন বৃদ্ধন মানুহ ইমান ঘুৰিব পাৰে, তুমি ভাবাচোন। পূজাৰ নামত মানে, ইমান মানে, ভাল ভক্তি থাকে।
হয়, হয়, আচৰিত। এতিয়া দুৰ্গা পূজা বুলি ক'লেতো আমি সৰুতে মই পিষ্টল লৈছিলো দেই খুব তুমি লৈছিলানে?
অ', পিষ্টলৰ ওপৰত আছিল বাৰু, কিন্তু তাৰে বাবে মানে কি মই গাড়ীসমূহ কিন্তু বহুত লৈছিলোঁ। এই ৰিমৰতেৰে চলোৱা গাড়ি গাড়ী হওক সমূহ, সৰু-সৰু গাড়ী হওক, ইমান মানে আগ্ৰহৰে ব চাইছিলো, এইবিলাকৰ কাৰণে, গাড়ী লৈছিলো, পিষ্টালসমূহ লৈছিলো।
অ', অ', জিলাপি পূজা আদৰো আৰু জিলাপ
জিলাপি খাবই লাগে, এইটো মানে প্ৰধান আৰু। জিলাপী নাখালে মানে, পূজাটো আধৰুৱ হৈ থাকে। তেনেকে, আৰু
পূজাত মানে খোব ভাল লাগে ন'।
হয়, হয়, দুৰ্গা পূজা ইমান ধুনীয়াকে আমি পালন কৰো, মানে ইমান দিনো থাকে, সেইকাৰণে ভাল লাগে কিন্তু, চাৰিদিন
অ, অ
ষষ্টমী, নবমি, সপ্তমী
অষ্টমী
তাৰপিছত নৱমী, শৰাই এভাগ দিওঁ আমি ধুনীয়াকে, মিলি জুলি খিছিৰি খাওঁ।
তোমালোকৰ ম তোমালোকৰ মানে মন্দিৰত গৈছিলো, যোৱাবাৰ মাতিছিলা নেকি।
অ', হয়, হয়, হয়, ঠিকে, ঠিকে, ঠিকে, ভাল, ভাল, ভাল, তাকে ভাল লাগে, আৰু এই ৰাম মন্দিৰত টো আমাৰ খুৱাই ইমান ধুনীয়াকে মানে এই আৰ্মিসমূহ মানে তেওঁলোকৰ মানে সেই সেইবোৰ দেখি পেলেই বহুত ভাল লাগে, কিন্তু মোৰ। তেওঁলোকৰ মানে হয়, হয়, হয়, হয়, হয়, আৰ্মিসমূহ আমাৰ সেই আৰু, সেনাসমূহ এই আৰ্মি হস্পিতলসমূহ তেওঁ আহ তেওঁলোকৰ মানে ইমান ধুনীয়াকে মানে আমাক মানে সন্মান কৰে। আমাক কৰি আমাক খুৱাই সকলোকে আহাৰ খুৱাই ইমান ধুনীয়াকে খোৱাদ খোৱা মানে খাদ্যয় সময় খুৱাই, ভাল লাগে কিন্তু, নৱমীৰ দিনাখনো মানে তেওঁলোকে ধুনীয়াকে বস্তু
হয়, হয়, হয় খুব সুন্দৰ, মানে আৰু তাৰ পাছত তেই কিন্তু আমাৰ আহ দুৰ্গা পূজাৰ পিছতে হৰি যিহেতু মানে ৰাস মহোৎসৱ আহে। আমিতো অধিন আগ্ৰহেৰে ৰৈ থাকো, শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ, কোৱাচোন অকমান?
অ' ঠিকে, ঠিকে ৰাসটো ইমান ধুনীয়া এটা পৰম্পৰা হয় আমাৰ। সমূহত ইমান মানৰ জন প্ৰীয় হয়, মানে ইমান মানে সেই আৰু এ জব
এতিয়াতো নলবাৰীৰ ৰাস বুলি গ'লে বিখ্যাত আৰু।
নলবাৰীৰ ৰাস, তাকে হেমা মালিনী আহা বুলি শুনিছিলো ন হয়, হয়। হেমা মালিনী আহিছিল যে, মই নলবাৰী ৰাসত তেনেকে নাই, নাই তেনেকে গৈ পোৱা নাই ৰবা এইবাৰো কিন্তু এইবাৰ যা তাকেতো। হয়, হয়, হয়।
অ' হেমা মালিনী আহিছিল আৰু তোমাৰ কমেডিয়ান এজন আহিছিল আশ্ৰানী।
অ' হয়, হয়, হয় ঠিকেই, ঠিকেই, ঠিকেই।
আশীছ বিদ্যাৰ্থী আহিছিল, আহে বহু খিনি
বহু খিনি আহে, বহুখিনি আহে ইমান মানে জনপ্ৰিয় ঠাই মানে। এই জনপ্ৰিয়তা লাভ কৰে।
তাৰপিছত তোমাৰ হাউলিৰ ৰাসো বহুত জনপ্ৰিয়।
হয়, হয়, হয় হাৱলিৰ ৰখো আমি মানে পাতসালা হাউলী হয়, হয়।
অ' শইফালে আকৌ তোমাৰ আপাৰচৰ ফালে মাজুলী ৰাস টোতো বিশ্ববিখ্যাত। অ' কি কবা মাজুলীৰ ৰাখৰ বিষয়ে।
অ' মাজুলীৰ দসো এইবাৰ গৈ পোৱা নাই কিন্তু মানে মা-দেউতা মানে গৈ পাইছিল মা-দেউতাক কয় মানে ইমান ধুনীয়া এটা পৰিৱেশ হয় ধ মানে ইমান ধুনীয়া শ্ৰীকৃষ্ণৰে মানে সকলো খিনি দেখাই আৰু। ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত মানে ধুনীয়াকে মানে নাটক হয়। নাটকত মানে অংশগ্ৰহণো কৰিব পাৰি ই তেনেকে মানে ভাল লাগিছিলে কিন্তু। কৰওতে এতিয়া মোৰ মানে বহুত থেপা আছে আৰু ৰাস এখন ধুনীয়াকে চোৱা। আমাৰ মানে গুৱাহাটীত হয় বাৰু বেয়া নহয় তাৰে অকমান মানে মজাটো পোৱা নাযায় আৰু।
ই ইয়াত যিহেতু মানে মূৰ্তি ৰাসে বেছি হয় মানুহৰ ৰাস নহয় গতিকে আমি তাৰ মাজুলীৰ ৰাসলৈ সময় সুবিধা হলে যাম দিয়া। আৰু যিহেতু মানে মাজুলীখনত মুখাশিল্পৰ বাবেও বিখ্যাত। গতিকে মাজুলীখন ভ্ৰমণ কৰিব মোৰ ভাল লাগিব আৰু।
নিশ্চয় সচাই ভ্ৰমণ কৰি মানে সলে ভাল লাগে কিন্তু।
নহ আৰু বহুতো মানে পৰ্যটকসকল প্ৰায় মাজুলীলৈ আহি থাকে বুলি শুনো।
অ' বহুত, বহুত দূৰৰ পৰা আহে ন?
হয়, হয়।
ইমানমান দূৰৰ পৰা কষ্ট কৰি ধুনীয়াকে আহে ৰাস চাবৰ কাৰণে ভালে, ভালে। মানে আৰু জনপ্ৰিয়তা লাভ কৰিলে আৰু ভাল ভাল সেইটোয়ে।
অসমত মানে ইমানবোৰ উৎসৱ আছে তোমাৰ উৎসৱ। পাৰ্বণেৰে ভৰপূৰ। এটাৰ পাছত এটাকৈ বাৰটা মাহত তেৰটা উৎসৱ বুলি যে কয়।
উম হয় হয় হয় ঠিক কৈছা।
তেতিয়াহ'লে বন্ধু আজি ইমানতে সামৰো নেকি?
বাৰু ঠিক আছে ভাল লাগিলে কথা পাতি অ'। বাৰু হ'ব দিয়া, হয় হয় ধন্যবাদ!